হয় নমস্কাৰ
নমস্কাৰ কি খবৰ?
হয় হয় মোৰ খবৰ ভালেই আপোনাৰ খবৰ কেনেকুৱা?
মোৰ খবৰ বৰ ভাল নহয় মোৰ মানে কাম এটাত লাগিছিলো মানুহ কেইটামান ভৰালো কামটোত মোৰ মানে ওপৰৰ পৰা পইচা কেইটান অহাৰ কথা আছিলে বেলেগ এটা এইটো মানে বেলেগ এটা প্ৰজেক্ট আও তাৰ পিছত সেই পইচা কেইটা নাহিলে এতিয়া সেই কৰ্মচাৰী কেইটাই মানে মোক খাই দিছে আও
হয় মানে তেনেকুৱা হয় মানে তেনেকুৱা আপোনাৰ তলত যদি তেনেকে মানুহক ভৰাই লয়, আপুনি কিছুমান মানুহ তেনেকুৱা থাকেই, কিছুমান পইচা পাতি পাই লৈ মানুহ অকণমান দেৰি হ'লেই মানে তেনেকোৱাই গাই থাকে,
হয় হয়। সিহঁতে মানে এতিয়া মই কি কৈছো আৰু আপোনাক, মানে মোক খাবলৈ শুবলৈ শান্তি নাইকিয়া কৰি দিছে। মই সিহঁতক কৈছোঁ ধৈৰ্য্য ধৰ সোন সোমাবও পাৰে ধৰক এতিয়া মানে এই কামটোত আপোনাৰ কোনো শাৰীৰিক পৰিশ্ৰম নাই আপোনাৰ নৰ্মেল এটা কামেই কিন্তু হ'লেও মানে সিহঁতে এতিয়া মোক সৰ্বনাশ কৰি দিছে আৰু আপোনাক মই কেনেদৰে বুজাম এতিয়া বুজাবলে মোৰ ওচৰত ভাষা নাই
হয় মানে ধৰ ধক সেই কামটোত এটা টাইম দিছে, সেই টাইমটোৰ ভিতৰতো সোমাব। অকণমান দেৰি হ'ব পাৰে, কিন্তু মোৰো বিশ্বাস আছে সেই পইচাটো সোমাবই। কাৰণ আগতেও তেনেকে আমাৰ দুদিন এডটো লাগিছিলে। মোৰো তেনেকুৱা হৈ আছে, কিন্তু মই ইমান চিন্তা কৰা নাই। হিহঁতেও ইমান চিন্তা কৰিব নেলাগে। কাৰণ আগতেও অটখিনি পইচা আছে দুটকা এটকা খাই তেনেকুৱা নক কৰে এপছটোৱে মানে গাদ্দাৰি নকৰে আমাক।
হয় হয়। সেইটো বিশ্বাস সেইটো বিশ্বাস মোৰো আছে, মইয়ো সিহঁতক দিবলৈ চেষ্টা কৰিছো, কিন্তু সিহঁতি মানে ল'ব বিচৰা নাই এই মই সিহঁতৰ পৰা মানে অন্তৰত যথেষ্ট খিনি আঘাত পাইছো। মানুহক অকমান বিশ্বাস কৰিবলেও মানুহে শিকিব লাগে।
হয় হয়। শিকিব লাগে, মানে কিছুমান মানুহ থাকেই তেনেকুৱা।
হয়।
খাই পাত ফলা বুলিও কয় কিছুমান মানুহক।
হয় হয় এই সকল ব্যক্তিকে আপোনাৰ খাইৰ পাত ফলা বুলি এতিয়া কয়। এই সকলে মানে আপোনাৰ এই ধৈৰ্য্য সীমাটো যি হেৰুৱাই পেলাইছে। মই বিচাৰো কি জানে নাই আপুনি মই এতিয়া যোনটো এতিয়া পৰিশ্ৰম কৰিবলৈ বা কাম কৰিবলৈ এতিয়া ওলাই আহিলো, এই কামৰো আমি ফলাফল পাওঁ,
পাম পাম হয়।
টো এতিয়া হয়তো সিহঁত
হয়,
মই মান
হয় হয়। হেল্ল'
হয় আপুনি ভালদৰে বুজিব পৰা নাই নেকি কথা কেইটা?
শুনা নাই নেকি? হয় হয় বুজিব পাৰিছোঁ মই। ধুনীয়া সুন্দৰভাৱে আপুনি বুজাইছে মই বুজিছোঁ। তেনেকুৱা হয়েই বাৰু, কিছুমান মানে উদণ্ড প্ৰকৃতিৰ, খাত খাই পাত ফলা মানুহে তেনেকুৱা মানে বদনাম গা আগৰ কথাখিনি কিন্তু নাভাবে, তেওঁলোকে আগত আপুনি যিমানেই উপকাৰ কৰি নথক, সেইখিনি কথা নিমিষতে পাহৰি যায় তেওঁলোকে।
লৈ নিদিয়া। হয় হয়।
হয় হয় মই শুনা পাই আছোঁ।
হয় এতিয়া মানে চোৱক আপুনি কথাটো কেনেকুৱা, এতিয়া যদি আপুনি মই এই ৰা যিহেতু আমি কৰ্ম কৰিবলৈ আহিছো, আপুনিতো বুজি পাইছেই কি কৰ্ম?
হয় হয় মই বুজি পাইছোঁ।
হয় এই কৰ্মৰ ফলত যদি আমি দুটকা বেছিকে উপাৰ্জন কৰো বা সিহঁতক মই মানে বিচাৰো আপুনি মই কেইটকামান বেছিকে উপাৰ্জন কৰো আৰু সিহঁতক মানে দেখুৱাও যে চা, তহঁতি যদি বিস্তাৰ নক ফল খেৰে আৰু আমি চা, আমি বিশ্বাস কৰাৰ ফলত আমি দুটকা বেছিকে পালো।
হয় হয়। মই মই মানে আপুনি মই হ কল কৰি তেনেকে মানে অ'। তেনেকে যদি কাম কৰি থাকিলোঁহেঁতেন আমি দুটাই আৰু লগতে গ সকলো যদি লগত থাকিলেহেঁতেন, তেতিয়াই হয়তো আমি বহুতো মানে সফল হলোহেঁতেন। এতিয়া আপুনিও কথা শুনিবলগীয়া নহ'লহেঁতেন।
হয় ময়ো তেনেকেই ভাবো, ময়ে ভাবিছো মানে পৰৱৰ্তী পৰ্যায়ত যদি এনেকুৱা কিছুমান কৰ্ম আহে বা কাম আহে যিবোৰ ধৰক সিহতি নোহোৱাকৈও কৰিব পৰা হয় তেন্তে মই সেইবিলাকত খেল লোকক ভৰ্তি বা ইনভল্ভ নকৰাও আৰু আপুনিয়ে মই আজি তহঁতক মই নকৰা
হয় হয়, হয় হয়। এনেকে আমি দুটাই কথা পাতি তেনেকৈ ভালো লাগে। হেল্ল! ' আমি দুটাই তেনেকে কথা পাতি ভালো লাগে। হয় হয়।
কৰিবা
হয় হয়।
আপুনি মই এই ফল পাব, আপুনি খাই পাতফলা
হয়।
কিহ তলৈ এতিয়া আপুনি দৃষ্টি নিক্ষেপ কৰক, সিহঁতি অলে সিহঁতি মানে বহুখিনি বহু পৰিমাণৰ টকা উ - উপাৰ্জন কৰিলে অলৰেডি, তাৰ পিছতো মানে সিহঁত টৰ যোনটো দাহ বা আপোনাৰ যোনটো লোভ সেই লোভৰ ফলত আজি তেওঁলোকে মোক কথা শুনাইছে বা কামো দিছে, যোনটো বিষয়ে মই অকণো ভাল পোৱা নাই।
হয়। মানে মই আপুনি এতিয়া আপুনি লক্ষ্য কৰিলো হা, মইতো তেওঁলোকতকে পিছতহে খুলিছিলোঁ মানে পিছতহে কামভাগত সংযোগ হৈছিলোঁ। অ' মই হয়তো তেওঁলোকতকৈ মানে কং উপাৰ্জন কৰিছোঁ ত' তেওঁলোকে যথেষ্ট ত 'উপাৰ্জন কৰিছে মোতকৈয়ে, মই ইমান ইমান লাগি থকা নাই মানে তেওঁলোক যেনেকৈ লাগি আছে।
পৰা, হয় আপুনি বুজি পাই বুজি পাইছে? হয় ইয়াৰ পৰা মানে এটা ক হে বুজিব পাৰি যে সিহঁতি বহুত লোভীয়া প্ৰকৃতিৰ মানুহ।
হয় হয় লোভীয়া প্ৰকৃতিৰ আপুনি ঠিকেই কৈছে। তেনেকুৱা মানুহবিলাক থাকেই মানে একোৱেই নাই ইয়াতে তেওঁলোকক। মানে যিমান পালেও তেওঁলোকৰ কাৰণে বহুত নগণ্য হয় মানে কম পৰিমাণৰ হয়।
হয় হয়। এতিয়া আপুনি চাওক একেবাৰে একো উপাৰ্জন নাইকিয়া দিনত সিহঁতক মই কেইবা টকাও উপাৰ্জন কৰাৰ পথ দেখুৱাই দিলো। আৰু এতিয়াও যোনটো সিহতৰ আহিব লগা পেণ্ডিঙত থকা পইচা সেই পইচাটো নিশ্চয়। নিশ্চয় সিহঁতৰ তাত সোমাব মোৰ এইটোত বিশ্বাস আছে কিন্তু অলপ পলম হলতে সিহঁতে যি ভক্ত পকাই আহিছে জগ জগাই আহিছে সেইটো মানে বিশ্বাসযোগ্য বা মানে এইটো এটা ভাল কাম তেওঁলোকে নাই কৰা যেন মোৰ অনুভৱ হৈছে।
নাই কৰা এতিয়া আপুনি মনটোততো বহুত দুখ পাইছে আগলৈ একোতো আগলৈ। তো আপোনাল আপুনিও তেওঁলোকক তেনেকৈ সহায় নকৰে
সেইটো তেওঁলোকে অকণমান বুজি পাব লাগিছিলে, বা দুটকা এটকা বা কমকে পাইছ বা এইটো এইটো নাপালেও কোনো এটা আপোনাৰ জকৰ নহয়, হয় নাই? কঠৰকী টকা আপোনাৰ যহতে পালে, সেইটো তেওঁ তেওঁলোকে ভাবি চাব লাগিছিলে বাৰ।
হয়। পৰৱৰ্তী পৰ্যায়ত মানে মই এনেকুৱা ধৰণৰ সহায়ৰ হাত সিহঁতক কোনো দিন আগ নবঢ়াও। কেতিয়াও সিহঁতে মোৰ পৰা আৰু সহায় বা এনেকুৱা উপকাৰিতা অৰ্জন কৰিব নোৱাৰিব এইটো কথা আপুনি বিশ্বাস ৰাখক।
হয় হয় ম বিশ্বাস ৰাখিছোঁ বাৰু লগতে লগতে আমাৰ অসমীয়া ভাষাত এষাৰ কথা আছে উপকাৰীক অজগৰে খাই বুলি। আপোনাৰ ক্ষেত্ৰত সেইটোৱে ফলিয়াইছে মানে। হেল্ল' হেল্ল' শুনিব পাৰিছানে? হেল্ল'ঊ
হয় হয় মই শুনি আছো, আপুনিহে অকমান শুনাত কিজানি বিলম্ব হৈছ নেকি। মানে আগৰ যোনখিনি আমাৰ ধৰক ডাকৰ বচন বুলি কওক বা আগৰ যোনখিনি কথা আপোনাৰ আগৰ বিশেষ ব্যক্তিসকলে কৈ থৈ গৈছে সেই আমি এতিয়া যেনে ধৰক ডাকৰ বচন নহলেও জতুৱা ঠাঁচত খ পাত ফলাৰ খাই পাত ফলা ব্যক্তি অজগৰে
হয়
এইবিলাক সেইবিলাকৰে অন্তৰ্ভুক্ত।
হয় মই আপোনাক এতিয়া সেইটোৱে ক'ব বিচাৰিছিলোঁ, উপকাৰীক অজগৰে খায়। এতিয়া আপোনাৰ ক্ষেত্ৰত সেই কথাষাৰ ফলিয়াইছে। আখৰে আখৰে ফলিয়াইছে।
কিন্তু এবাৰ যদি আপুনি ঠেকা খায় মানে ধৰক, এবাৰ যদি ঠেকা খায় আৰু দুই নম্বৰ বাৰ চাগে এই কাম নকৰিব।
হয়। মই উম এ দুই নম্বৰ বাৰ মানে আৰু পৰৱৰ্তী পৰ্যয়ায়ত কোনো ধৰণৰ সহায়ৰ হাত সিহঁতি মোৰ পৰা আৰু আশা নকৰাই ভাল হব। মই একো কামতে সিহঁতক সহযোগ নকৰিম আৰু। মই ভাবোঁ তেতিয়া, হয় কওঁক?
মানে তেওঁলোকেতো চাব লাগে ন? মানে এটা সময় দিছে, তেওঁলোক সময় ম তে এটা 'মানে তেওঁলোকৰ পইচাটো সোমাবই। এইটো কোনো এটা মানে হেৰি আপোনাৰ আইনীগত কোনো হেৰি নহয় যে, নোসোমাব কিবা, বা পইচাটো খাই এপ বস্তু মানে কামভাগ নাইকিয়া হৈ যাব, এনেকুৱাতো নহয়।
নহয় নহয়। কোনো কাৰণতেই নহয় আৰু চক মই আপোনাক হয় এতিয়া মই মানে অকমান দুখ পাইছো অন্তৰত আৰু সেইটো ফল সিহঁতি নিশ্চয় ভুক কৰিব বুলি মই মানে জান নো, মোৰ বিশ্বাস আছে। যদি সিহঁ
হয়।
পইচাটো কমাব তেতিয়া সিহঁতে সিহঁত মাৰিব প যে সোমালে অকনমান অন্ত মইতিয়া গ্ৰণ মই
হয় হয় আৰু লগতে মানে এনেকুৱা হ'লে আৰু আমাৰ সুখ হ'ব। সেহঁতৰ পইচাটো নোসুমাই, আমাৰ পইচাটো যদি সোমাই যায়। তেতিয়া আৰু মনটো শান্তি পাম।
অ হয় তেতিয়াতো মই যদি পাৰো মানে ঢোল বুলি সুখী মোতকৈ সুখী আৰু কোনো নহ'ব, সেই অৱস্থাত, সেই পৰিস্থিতিত। হয়